হেল্ল'
অ', কি কৰি আছা?
এয়া পৰি আছো ঘৰতে
ভাত খানাই নেকি এ জেঠাহতৰ ঘৰত আহিছিলো।
অ' কিমান দূৰ ঘৰৰ পৰা?
বেছি দূৰ নহয় বাৰু ওচৰতে তুমি কি দোকানত আছা?
মোৰ দোকান আছে গম কেনেকে পালে? হেল্ল' মোৰ দোকান আছে বুলি গম কেনেকে পালা?
এনেকে সুধিছো
ৰেণ্ডমলি
হা
উৰি থকা তিৰ দি দিছা মোৰ ওপৰত ন হা
উম হা
উৰি ধকা তিৰ দি দিছা? অ খোৱা বোৱা কৰিলা? খোৱা বোৱা কৰিলা?
খোৱা বোৱা উম খালো ভাত
কি দি খালা?
ভাত, দালি, ঢেকীয়া ভাজি
এটা কথা গম পোৱা মোৰ ৰ্ফাষ্ট কল এইটো তোমাৰ লগত সিদিনা সিদিনাখন কল কৰিম বুলি ভাবিছিলোঁ ক'লেই হোৱা নাই
অ
মই এইটো বিশেষকে নাজানো কেনেকে কি হৈ আছে নাই হোৱা
উম
মই ইমানটো জানো এটা বিষয় বস্তু লৈ কিবা এটা হেৰি কৰিব লগা হয়
উ মানে তুমি বিজনেচ কৰিলে মানে জাষ্ট তেনেকে ক'ব পাৰি আৰু ইনভেষ্ট কৰা নকৰা এনেকে সুধিব লাগে আৰু
উম
বাকী ভাত খালা
ভাত খোৱা হ'ল এ গাটো অলপ বেয়া দুদিন ধৰি পুৰা গা বেয়া এই বেয়া কে উঠিছে অ জ্বৰটো
পিল লৈ লোৱা মানে
পিল এই অ এতিয়ালৈকে বেজি ললো ছটা মান কমিছে এতিয়া বেজি লোৱাৰ পিছত কমিছে ছটা মান দিলে যোৱাকালি
বাহ বেজি লৈছা নে
এ ভা নকবা আৰু কি অৱস্থা ভয় মানে ইঞ্জেকচন ভয় নালাগে মোৰ বেজিত ইমান মোৰ ভয় নাই
ভালে আছে বাৰু
কাঁহটো বহি গৈছে একদম ভিতৰত
বেছিয়ে হৈছে চাগে তোমাৰ বেমাৰ
মই মানে ৰখি আছিলো যে জ্বৰটো হৈছে যদি এনেওতো বেমাৰ নহয়েই অলপ হওক এইটোৱে মোৰ ভুল আছিলে
কিয় বাৰু
মানে হবলৈ দিছো দিছো যে লগে লগে মেডিচিন লোৱা নাই মই চ এনেও দুই তিন ব বেমাৰ চেমাৰ নহয়ে ত এক কাম কৰো জ্বৰটো হৈছে যদিও অলপ জ্বৰটো হৈ চাওকচোন লাগিলে লেঠা তাতে বেছিয়ে একদম একবাৰতে মূৰত উঠি গ'ল পুৰা জ্বৰ
উম এনে ভাবিবই নালাগে
সেইটোৱে প্ৰেচাৰ ল' একদম ফিফটিত আহি গৈছে, আৰু দহ মান হলেতো মই চকুয়ে খুলিব নো নোৱাৰিলোঁ হয়
উম
বাকী তোমালোকৰ ঘৰ কোনফালে
আমাৰ ঘৰ
উম
সঁচা কওনে মিছা
সঁচাকে কৈ দিয়া
মিছা মাৰি পেলাই
মিছা মাৰি
ওম', চিনি পোৱা
অ', মইতো ইয়াৰে হয়তো অ'।
আ', তোমাৰ ক'ত?
ঠেলামৰা।
ঠেলামৰা।
ঠেলামৰা? অ', ওচৰৰে।
ওচৰৰে।
আমিতো ইমান গৈয়ে থাকো ঠেলামৰত।
আ', আহিবা, আহিবা, আহিবা।
অ', মানে তাতে পঢ়িছিলো যে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ।
কি কথা কয়? কোনটো বেটচৰ?
এতিয়া বৰ্তমান নহয় আৰু।
গ'ম পাইছো, এনে কোনটো বেটছৰ হয়? আ আছিলা? আৰ্টচৰ আছিলা। মানে মই অ', মইতো এটিয়া বিজনেচ
অ', তুমি চাগে তাতে পঢ়িছিলা চছেকেণ্ড ইয়াৰখন?
অ'।
অ'।
মোক চিনি পাইছা?
নাই পোৱা, কিয়নে আৰু কৈছো আৰু সুধিছো। কিবা কৈছিলা তুমি?
উম', মই কৈ আছিলো কিবা এটা কৈ আছিলো, কিবা এটা কৈ আছিলোঁ, কি কৈ আছিলো মই পাহৰি থাকিলো। আহ'। তুমি হেৰি এ কিমান কিমান কিমান কিমান চ চনত হেৰি হৈছিলে, তুমি ইয়াত আছিলা? পঢ়িছিলা?
অ'।
মইতো অ', সিদিনাৰ বেটচৰ হয় ন? মই আগৰ বেটচৰ, মই আগৰ।
আগৰ কিমান আগৰ?
মই আহ', উনৈছৰ উন্নিছ বিশৰ।
অঔ', বহুতে আগৰ।
উম তুমি পঁচিছ মই উনৈশ বেটচৰ হয়।
উম।
মোৰ তেইশ চব তেইশ পাৰ হৈছে গ্ৰেজুৱেশ্যন কম্প্লিট হোৱা।
অঁ। গ্ৰেজুৱেশ্যন কম্প্লিট কৰিলা তুমি?
উম কমপ্লিট।
অ', মজা। মই বি এত নাম লিখাইছোহে এইবাৰ।
হা'।
বি এট নাম লিখাইছোহে কৈছো।
অ'।
উম, উম বি এ।
বি এ ক'ত?
উম।
ৰা-ৰঙাপাৰা
অহ'।
অকে।
তাত ৰঙাপাৰা বিদ্যালৈ নাই মহাবিদ্যালয় তাতে। উম।
তাতো। তোমালোকে উ কিমান দূৰ হয় ৰঙাপৰা তাৰ পৰা?
আছে বহুতে দূৰ ট্ৰেইনত যাও।
অ মাজতো তাত লুটি আছা মানে হ'। আ ট্ৰেইন দেইলি পোৱা নে টাইমত?
টাইমত নটা বজাত টন থাকেহে আকৌ ক্লাছ নটাৰ পৰাই হয়। এটা দুটা হেৰি হৈ যায় আৰু দহটা বজাত দহটা মান মানে পাই গৈ আৰু তাত।
অ পিছত আহঁতে প্ৰব্লেম নহয়?
আহোতেও নহয় দুটা বজাত, তিনিটা এখন থাকে আৰু ছয়টা এখন।
অ এক ওলাব লাগে মানে।
উম আকৌ একজাম থাকিলে মানে আমি মানে এইফালৰ পৰা বাইক দাদাহঁতৰ লগতে বাইক উঠি যাওঁ আৰু।
অ'।
উ আকৌ বেছি লগৰ থাকিলে মানে ভাৰা কৰো গাড়ী।
ঠিকে আছে ঠিকে আছে। মোক এইটো, এইটো বস্তু মোৰ লগৰ এজনে দিছে বুজিছা? এ যিটোত মই কথা পাতি আছো?
অ'।
ত' লগৰতে কৈছে কেতিয়া বাই চানস ফ্ৰী থাকিলে তই ইয়াত টাইমটো দি দিবি, ভাল হয় বেয়া নহয় ইমান এটা তো মুখ দিলে ই মুক সেইদিনাখনো কৈছে কয় ফাৰ্ষ্ট কল মোকে কৰিবি, মই তাক কল কৰিছো তাৰ পৰা আৱাজে নাহে, ত তাৰ লগত কথাই হোৱা নাই। তাৰ লগত কথাই হোৱা নাই মোৰ ভালকে।
আতছা।
অহ'।
কিবা কিবি কৈ আছিলে, মই কৈছো, মোৰ ধৰি লোৱা সেইবিলাকত মোৰ ইণ্টাৰেষ্ট নাই মই যেতিয়া ফ্ৰী হৈ যাওঁ তে তেতিয়া কথা পাতি লম বাৰু, কি আছে কি নাই তহঁতৰো হেল্প হয় হৈ যাব, মই অলপ ফ্ৰি মাইণ্ড মোৰো মাইণ্ডটো ফ্ৰেশ হৈ যাব।
অ। আহ চাৰিদিন মান হৈছেহে।
চাৰিদিন? মানে মোৰ লগ মোৰ আৰু তোমাৰ চাগে একদিনতে হেৰি পাইছো চাগে তেতিয়াহ'লে মোৰ যে সিদিনাখন ফাৰ্ষ্ট টাইম তোমাক মই মেছেজ দিছিলো কোনবা আছে নেকি বা হেৰি আছিলে নেকি, সিদিনাখনে মোৰ তাত হেৰি আহিছে। একচেজ আহিছে। কলৰ।
অ'।
মই কৈয়ে আছিলো ন'?
অ'। ঠিকে আছে।
অ', তোমাৰ অৰিজিনেল নেমটো মই ইয়াত নোসুধো। পৰৱৰ্তী সময়ত সুধি ল'ম।
তাত চাগে মোৰ স্ক্ৰিনত বেলেগহে নাম আহিছে?
আহ, চাগে মোৰটো স্ক্ৰিনত বেলেগ গৈছে চাগে?
তোমাৰ বাৰু ল'ৰা নামেই আহিছে।
কি বা গ'ল?
মোৰহে চাগে ল'ৰা নামটো গৈছে।
অ'।
মানে ভাইটিয়ে খোলা না এইটো মই মানে চলাই আছো আৰু।
তুমি চলাই আছা আহ, এই চলালে
মানে প্ৰথমে ভাইটিয়ে খুলিলে তাৰ পিছত আকৌ সি দিলেট কৰি দিলে।
অ'।
অ', তাৰ পাছত আকৌ মই খুলিলো তাৰপিছত তাৰ নামটোহে আহিলে মোৰতো নাই।
দৰকাৰো নাই এডিট কৰিবলৈ চলি আছে ন'!
উম।
বাদ দিয়া ইমান মাথা মৰিব লগা নাই।
উম, তোমাৰ বেমাৰটো বাঢ়িছেই।
বাঢ়িছে মানে তোমাৰ জ্বৰটো কমিব জ্বৰ একদম সম্পূৰ্ণভাৱে শেষ জ্বৰ নাই। কালিৰ পৰা একদম হেৰি কৰি দিছে, এ এতিয়া মানে কাঁহটো বহি গৈছে, কাঁহটোৰ কাৰণে মেডিচিন লৈ আছোঁ। তাৰপিছত ইঞ্জেকচন আৰু এটা আছে।
উম।
নকমে বহুত লেতেৰা জ্বৰ হয় এইটো। মই মানে ভুল কৰি দিলো গ'ম নাপাওঁ মই ভাবিছো নৰ্মেল হয় এইবিলাক। ত' হ'ব দিব লাগে।
সেইকাৰনে মানে বেছি উঠি গ'ল আৰু।
একদম মানে জি ফটককে বেমাৰ নহয় না জীৱনত মোৰ চাগে চাৰি পাঁচ বছৰ ধৰি বেমাৰেই নহয় একো।
উম, আৰু ছাগে মাথাটো ভাৰি ভাৰি লাগি থাকে?
নাক দুটা বন্ধ কেনেকে যে আছোঁ। নাই মই এই দোকানত ল'ৰা বহি আছে কি হৈ আছে কি নাই এইফালে মোৰ আৰু এটা কাম চলি আছে, তাত যাব পৰা নাই, মোৰ এতিয়া মানে প্ৰব্লেমেই প্ৰব্লেম।
উম, ভাত-পানী হ'ল খোৱা?
উম, হৈ গ'ল। খাবই মন নাযায়। এই জ্বৰৰ মুখন বেমাৰৰ, বেমাৰত খাব নোৱাৰি অ'।
উম। আমাৰো হৈ থাকে না, ত' মানে গ'ম পাও। এতিয়া গ, এতিয়া এইটো গৰমত জ্বৰ নহয় বাৰু, জণ্ডিচ হয়।
উম এইটো এনে এটা আহিছে ভাইৰেল জ্বৰ। এইটো একদম ভাইৰাছ ভাইৰাচৰ নিচিনা মোক চাব আহিছে মোৰ লগৰটোৱে তাৰো হৈ গৈছে। আজি মৰ্ণিং মোক ফোন মাৰিছে ক ভাই তোক চাব গৈ মোৰতো বেলেগ ভুল হৈ গ'ল। কৈছো কি, কিয় আকৌ মোৰো পুৰা গোটেই গা বিষ, জ্বৰ, জ্বৰ লাগি আছে। ভালেই হৈছে দে, কিবা এটাতো কৰিছোঁ, কিবা এটা হেল্প কৰিব পাৰিছো দে তহঁতক।
উম মানে, এইটো বিয়পি যায় আৰু তোমাৰ লগত থাকিলে হে হে
যাৰ ইমিউনিটি চিষ্টেমটো অলপ মানে, কম আহ, কমজোৰ হয় তাৰ তাতে লাগি যায় মানে, মই এনেকে নহয় যে মোৰ একদম ক্ল'জ বহি আছিলে, তেনেকাও নহয়। জাষ্ট নৰ্মেলি, চাৰি, পাঁচজন আহিছে লগৰ, বেমাৰ বুলি।
অ' মানে, তাৰে হ'ল‌ অকল।
হয়, তাৰেই হৈছে।
এনেকে ভাল লাগে, কৈ দিয়ক।
হে হে সি মোক ৰাতিপুৱা ফোন মাৰোতে মোক মই বহুত খুচ হৈছো ভাই কৈছোঁ ম মই বহুত খুচ হৈছোঁ, এতিয়া মই তোক চাব যাম নহয়, বুলি কলো।
কিহৰ লগত ভাত খালা
এই ভাতটো একেবাৰে নাযায়। দালি দি খালো, নেমু অলপ, নেমু আৰু দালি। বেলেগ একোৱে না নাযায় মুখেৰে, যেন-তেন অলপ ভাতটো খালো।
উম, খাই থাকিবা, নহ'লে আৰু কমজুৰি হৈ যাবা।
শেষ গাঁৰ অৱস্থা চেচ নাই খিনাই-মিনাই অৱস্থা নাই।
অ'
একদম মানে, এইটো বছৰত দুটা ঝাতকা পাই গৈছো। দুটাই একদম ভাইৰেল হৈ গৈছে, ভাইৰেল বস্তুয়ে পাইছে মোক দুটাই।